হেল্ল'!
অ কি কৰিছে?
এই আছো। কি কৰি আছা তুমি?
এয়া ঊলৰ কাম কৰি আছিলো।
হয় নেকি?
উম।
আচ্ছা
এ অৰ্ডাৰ আছিলে তাকে কৰি আছো অ ভাত আপোনী খালে?
ভাত খালো আমি। তুমি ঊলৰ কাম কৰিব জানা?
অ জানো
কি কি কৰিব জানা?
চব কৰিব জানো তেনেকে বনোৱা বস্তু ঊলে দি।
উম অৰ্ডাৰ পাইছা কিমান আজিলৈকে?
বহু মানে হিচাপ কৰিব নাই অ পাইছ
হয় নেকি উম উম বৰ ভালে কৰিৈছা দিয়া তাৰ বাহিৰে আৰু কি কৰা
নে কাপো চব ফেব্ৰিক
আহ
এবোৰ লোৱা কাম কৰো উম তাৰিছত এনেকে চিলাবু পাৰ কাবো
উ ক'াত শিকিছিলা নে নিজে নিজে শিকিছা
নাই নিজে শিকিছো মানে মোবাইলত আজিকালি পায় ন
মোবাইলতে পাই আজিকালি হয় কথাটো
উম সেইকাৰণে শিকিব নালাগে আৰু
হয়
উম আপুনি কি কৰিছে
মই তোমাৰ এইয়া চাদৰ দুখ কাপোৰ এযোৰ উলিয়াই লৈছিলো এম্ব্ৰইডাৰী কৰিম বুলি
আহ
নিচিনাকন্তু মই মানে কি হ'ল এম্ব্ৰইডাৰী মানে ৰং কালাৰ ফুল কেইটামান নিমিলে
আহ
নিমিলে কাৰণে এতিয়া মই অলপ পিছত ৰহা যাম চাগে বস্তু কেইটা আনিবলৈ এতিয়া মানে মই আঁকিয়ে আছো চোৱাও
কি ৰঙৰ কাপোৰ
এ তোমাৰ এইটো হেৰি কৰ মুগা ৰঙৰ
অ গাই ৰঙৰ
ুমাৰ
উম মই গঙত য যিকোনো কালৰে চাজিব অ
চাজি বহলেও দুটামান ৰং মোৰ হেৰি চৰ্ট পৰি আছে সেইকাৰণে মানে যাম চাগে আনিবলৈ এতিয়া কেইটামান আকা কাম আাছিলে হেৰি হ'ল বুলি কয় সেইকেইটাকে আঁকি আছো তোমাৰ লগৰ কথাও পাতি আছো এতিয়া উম,
ভাত কি হেৰি খালে?
ভাত আমি আজি মাছ ভাত খালো। মাছ বনালো। তাৰ লগত ময়া শাকে মাছে ঔটেঙা ঔ টো নতুনক কে ওলাইছে নহয় খাইছে। চে নে নাই তোমালোকে।
নাই, ম খোৱা হোৱাই নাই।
বহুত ভাল লাগে খাই, টেঙাটো অকন বেছি অকমান দিলেই টেঙা হয়। খাই ভাল লাগে। খাবা আকৌ।
কালিৰ ভাওনা কেনেকুৱা হ'ল।
অ আমাৰ ইয়াত ভাওনা আছিলো অ ভাওনা ভালেই হৈছে, আমাৰ ইয়াত মোটামুটি ল'ৰা ছোৱালী কেইটা অকমান নতুন-নতুন ন তথাপিতো পাৰিছে আৰু যথেষ্ট খিনি পাৰিছে।
ব উম পাৰিছে।
তাৰ পিচতে আৰু মই তোমাক মাতিম বুলি ভাবিছিলো এ ৰাতি হব আৰু তুমিনো কত আহিব পাৰিবা। আকৌ তোমাৰ থবলে যাব লাগিব। তুমিও আকৌ ছোৱালী মানুহ। আমাৰ সেই হতে তোমাৰ মোটামুটি সইটা তিনটাই বাজিলাও।
অ,
তিনটাই বাজিলে উম। তাৰপাছত তিনটা বাজিলে বজাৰ পিছত আমি ঘৰ পাওঁতে ওচৰতে ন আমাৰ নামঘৰটো।
অহ।
চাৰে তিনটা মানত ঘৰ পালোহি আৰু পাই কৰি লৈ খাই বৈ লৈ। বা মানে কি খাওঁ যাওঁতে আমি ভাত খাই নগলো। আহি পেলাই আমি ভাত টেগ শাক খালো তিনিটা বজাত ভাত খাইছো আৰু। খাই কৰিলো অ', তিনিটা বাজাত, খাইছো ভাত ভোক লাগিছে আকৌ। খাই পেলাই আকৌ আজি আমাৰ গোট। ৰ য়োগা হেৰি আছে। ছিল নহয়।
অহ ', আপুনি গৈছে?
এই আমি নুখলো আৰু বিচনাতে অকণ মোবাইলটো চাই- চাই আৰু পাঁচটা বজাই দিলো আৰু। পাঁচটা বজাত উঠি আৰু গা পা ধুলো দুই চাহ তাহ অকন খাই আমি চাৰে পাঁচটাত। কে য়োগা ফিল্ড পালং গিয়।
অহ ', এনে কৈ লেও ক ফৰত উঠা গায়
উঠালে ফিল্ডত আৰুও লগৰ সব তিনিটা চাৰিটা গোটৰ মানুহ আৰু। লগ খালো আৰু খাই লৈ পেলাই তাতে তোমাৰ সাতটা চাৰে সাতটাই বাজিলা আৰু ঘৰ পাওতে। ভাল লাগিছে তিন চাৰিটা গোটৰ মানুহ আহিছে। ছে। উম', সকামিলকে হাঁহিছো ধেমালি কৰিছো। ভাল লাগিছে আৰু ভাল দিন এটা গ'লা আৰু বহুত। ন মই তেনেকুৱা। তাৰ মানে পৰিৱেশ আমি পোৱা নাছিলো আৰু। উম', জন্মৰ পৰা আমি এনেকুৱা এটা পৰিৱেশ পোৱা নাছিলো আৰু বুজিছা। ভাল পৰিবেশ এটাত পাইছো ভাল লাগিছে কবলৈ হ'ব তেওঁ।
তাকে গা কৰিবো পেলে নজুক।
পাইছো। কেইটামান আমাৰ অকমান দিগদাৰ আমি এতিয়া অকমান দা শকত- শকত ন। আমাৰ কণ কষ্ট। কষ্ট হৈছে আৰু আমি তেনেকে ঘৰত ইমান নকৰো এই কাঠ চিত কেতিয়াবাহে কৰো আৰু। সদায়তো নকৰো আজি এতিয়া অকমান মানে। কৰি সহ্য। সহ্য কৰি মেলি কৰিছো আজি অকমান পাইছো তাতে কিটোমান পৰা নাই।
উম', হলেও এনেকে কৰি থাকিব লাগে ভাল কৰা।
কেঅ' কৰো মাজে মাজে উম উম মাজে মাজে কৰো আ ৰাতিপুৱা অকন খোজ কাঢ়ো নহয় খোজ কঢ়টো কৰোঁ। আৰু দুই এটা ব্যায়াম কৰোঁ কিন্তু মানে স ৰেগুলাৰ কৰিব লাগে ন?
অ ৰেগোলা কবলৈ এতিয়া নিজৰ শৰীৰতটো কিবা সুস্থ
উম উম আমি আকৌ ৰেগুলাৰ কৰিবলৈ নাপাওৱেই যে কেতিয়াবা উঠোতে পাঁচটা বাজে কেতিয়াবা ছটা বাজে কেতিয়াবা সাতটাও বাজে সেইকাৰণে মানে আমি যেতিয়াই, অহ যেতিয়াই সময় পাওঁ তেতিয়াই কৰোঁ আও আমি আও এতিয়া আজি দায়িত্ব এটা আছে যে আজি আজি সেইকাৰণে আমাৰ টোপনিয়ে নগ'ল
আমি ভাওনা চাই আহি মোবাইল চাই চাই আও পাঁচটা বজাতে ৰেডি হলোয়ে, তাকো একেজি ষ্টাইল কৰি যাব দি ছে ৰঙা চাদৰ ৰঙা মেখেলাৰ ৰ ৰঙা ব্লাউজ
অঁ আমাকো এইটো চাগে বেলেগ আমাক আকৌ হেৰি, গোটেই চাদৰখন বগা পাৰিটো ৰঙা, মেখেলাখন মুগা দিছে, ব্লাউজ ৰঙা
অঁ আমাৰ আকৌ মেখেলাখন ৰঙা চাদৰ খন বগা কিন্তু পাৰীত টো ৰঙাও ৰঙা ব্লাওজ আও তেনেকে যাব দিছে, আমাক হেৰি কৰিছে দেই আমাৰ তিনটা প্ৰতি গৰাকী মেম্বাৰকে পানী বটল এটা এটাও দিছে। সেইটোক সেইকনো আমাক শুশ্ৰূষা কৰিছে দেই। ভাল লাগিছে কিন্তু সঁচাকে গম পাইছা, তেওঁ আমি চাহ-তাহ অকন ধৰা হয় চাগে আমাক চাহো খোৱালেহেঁতেন, কৈছিলে এ আমাৰ দেৰি হব যে আকৌ ঘৰত কাম থাকে। তাকে
সেইটো হয় দোৱৰত নে নে ওচৰত
আমাৰ অকমান আঁতৰত আমাৰ ডাঙৰ হেৰি এটা আছে নহয় ফিল্ড এখন আছে সেই ফিল্ডলৈকে গ মী
অফিলডলৈ
তিনিটা গোটৰ আমি ধৰা তিনিটা গোটৰ আমাৰ আমাৰ গোটত বাৰ জনী এটা গোটৰ পোন্ধৰ জনী এটা গোটৰ বা তেৰ জনী গোটেইখিনি মিলাই পেলাই আৰু ভালে লাগিছেও ভালে লাগিছিল দয়া স এতিয়া মানে আমি এক পঁচিশ হাজাৰ টকাটো তেতিয়াহে পাম আকৌ
অ সেইটো হয়
হয় সেইকাৰণে কষ্ট কৰিছো আৰু অ বা ইয়াৰ পিছত আকৌ কি কৰিবলৈ দিয়ে মুঠতে আমাক মামাই কি কৰিবলৈ দিয়া আমি চব কৰিম আৰু
বুলিুলি ওলে চাগে
গছ পুলি ৰুইছো আমি গছ পুলিও আমাক এবাৰ ভাল ভাল গছ পুলি দিছে নেমটো তোমাৰ পৰিৱেশ নিকা কৰিবৰ কাৰণে দিছে নিম পুলি তাৰ পিছত আকৌ আমাৰ মজ দি
নাহৰো দিছে অবলা নাহৰ
অ নাহৰ পুলি দিছে নিশ্চয় আম ভাল ভাল গছ পুলি দিছে দেই আমাক বহুত ভাল কাম এটা দি আৰু সয়া এতিয়া তুমি এতিয়া কি কাম কৰি আছো বুলি কৈছিলা
মই অলপ মানে কাৰাবাৰ মানে হেৰি আছিলে অৰ্ডাৰ আছিলে যে
দোকান প ন নাই অননলাইন ন
উ মই অনলাইন আনো অনলাইন বস্তুতটো বেয়া আহে মই নগা পা নহয় বস্তু ব খিনি কেতিয়াবা বিপদত ৰহা পাওলে
অহ অহ ঠিকেই ভালে কৰিছা দিয়া কৰি আছা এইবিলাক তুমি উলাই দি হেৰি জন বনাব জানা এহ ছোৱালী মানুহে যে এনে ৱাচকোট
অহ অহ
জানা নেকি?
অহ জানো মই এনেকে বনাই থাকো
হয় নেকি পিং কালাৰ আৰু হোৱাইট কালাৰ এটা অৰ্ডাৰ দিম দিয়া আমাৰ মানে টিকলি এজনী আছে টিকিলি জনীৰ কাৰণে বনাই দিব লাগিব
অহ অহ
ৱাচকোট অকণ জালনা টাইপৰ তাৰপিছত এনেকে এহ, গাঠি গাঠি গাঠি লাগি আৰু এনেকে ৰছী মাৰি গাঁঠি লব পাৰা আৰু বুকুত তেনেকুৱা মই হ'ব দিছো ডিজাইনটো তোমাক দি দিম বাৰু
অহ দি দিব
তহ বনাই দিবাচোন মাক মই ঊল আনি দিব লাগিব মানে পইচাকে দিব লাগিব
কি কৰে আপুনি পইচা দিলেও হ'ব ঊল দিলে হ'ব জোখ
অহ অহ অহ তাকে সেইখন যদি ভালকে অহ কৰিব পাৰা তাৰপিছত তুমি মাজে মাজে অৰ্ডাৰ পায়ে থাকিবা আৰু আমাৰ মানে ইয়াত তেনেকে ঊলৰ ইণ্টাৰেষ্ট মানুহ বহুত আছে নহয় মই তোমাক দি থাকো দিয়াৰ্দাৰবিলাক পাই থাকে কিবা
উম, মই, উম, বৰ্তমানলৈকে বাৰু কাপোৰ চাপোৰ কাপোৰ মানে বনাইছো এনেকে মানে বেছি হেৰি বনোৱা নাই মাহ ফলা বনাইছো মই
অঁ-অঁ তেনেকুৱা এখনো দিম বাৰু মই। এতিয়া গৰম দিনতে বনাবা তেতিতিা অহা বছৰ ঠাণ্ডা দিন মানে আমাৰ ছবলজনেএ পিন্ধিব পাৰিব আৰু।
অঁ মানে এনেকে আও চুলিত মাৰা বেঞ্চ চে টাইপ ওলৰ
উম।
বহুত চলি আছে যে সেইবিলাক বনাই
উ' মই এই দুই এদিনৰে তোমাক মইদিন কন্টেকট কৰিম, কৰি পেলাই, হেৰি কৰিম দিয়া, বস্তুতটো কি দিব লাগে দিম তুমি ধুনীয়াকে মুখ চ়ী বনাই দিবা, হা।
উম উম, হব, সেই নাপাহৰো। ক দিয়
পঢ়া শুনা ছোৱালী পঢ়াতো ব্যস্ত কামতো ব্যস্ত হৈ আছা হয়
সেইটো আও, উম পা গম পালে থাকিব মনত, উম হ'ব দিয়া বাৰু, উ' অঁ হ'ব দিয়া।
উম।